অ কোৱা।
শুনিছা নে তুমি?
শুনিছো আমাৰ ইয়াত মানে একে নেটৱৰ্ক নাই ফোন কাটা গাই থাকে।
উম মানে কি জিঅ ফাইভ জি প্লেন অহাৰ পাছত ফৰ জি প্লেনটো বোলো নাইকিয়া হৈ গৈছে মানে। নেটৱৰ্ক টো ডাউন দি দিছে সিহঁতে।
অ।
জানি বুজিয়ে কৰিছে মাৰ্কেট ভেলু কমাবৰ কাৰণে সেইটো এটা। ঘৰৰ ওচৰতে আছে আমাৰ জিঅ' টাৱাৰ কিন্তু তথাপিও নেটৱৰ্কতটো নাপায় ইয়াতে।
সেইটোৱে আমাৰো নেটৱৰ্ক নাই ফোনটো কটা গৈ থাকে ফোন কৰিলে নাযায়।
মানে সেইটো এটা আদত লগাই কিনে পাছত মানে বেঙেনা লগাই ধৰে মানে। মানে তুমি এইটো চুজ কৰিব লাগিব তুমি ফাইভ জি ল'ব লাগিব তেতিয়াহে তুমি ভালকে চলাব পাৰিবা এনেকুৱা নিচিনা মানে।
উম কি কৰি আছিলা?
বহি আছো মই।
অহ।
ৰাতিপুৱা উঠি দৌৰিব গলো। এ ৰেষ্ট লৈছো অলপমান সেইকাৰণে।
উম।
পিছে ৰাতিপুৱা উঠি তুমি কি কৰিলা?
মই উঠি গা ধোলা মানে পুখুৰী আছিলে যে
অ।
মানে আমাৰ পথাৰত পুখুৰী আছিলে তাত মানে আজি মাছ মানে মাছ হেৰি কৰিছিলে আৰু মানে উলিয়াইছিলে,
হম্।
তাকে ধৰিলো মাছ-টাছ এনে চালো কৰিলো কেইটামান বেচিব দিলে কেইটামান ঘৰত মানে পৰিয়াল খিনিক ভগাই দিছে।
মাছখিনি বহুতে ডাঙৰ হৈছে দে। কণী থকা মাছ ডাঙৰ ডাঙৰ হৈছে। মানে আমাৰ মানে তোমাৰ মাটি অলপ আছিলে তাত মানে আমাৰ মানে ফিচাৰী এটা আছে।
অ।
তাত মানে প্ৰতিবাৰে মাছ দিয়ে।
অ।
এইবাৰ মাছ কেইজনীয়ে মানে বেলেগে চোৱা-চিতা কৰে আৰু আধিকে দিয়ে বুলি কয় যে।
অঁ।
তেনেকুৱা আৰু একে মাছ কেইটাই এবাৰ বহুত ডাঙৰ-ডাঙৰ হৈছে।
অ, এনেই তোমালোকৰ ফালে বানপানী হয় নেকি?
আমাৰ ফালে বানপানী হয় বাৰু কিন্তু মানে প্ৰত্যেক বছৰে ধৰি লোৱা নহয়। কোনোবা এটা বছৰত যদি পানী বেছি হয় তেতিয়া মানে আমাৰ ধৰিলত দুৱাৰমুখ পাইহি আৰু। আৰু তাতে মানে আমাৰ ওচৰতে নদী এখনো আছে যে সেই পানী হলে মানে মানে বেছি পানী হলেহে হয়, এনে ইমান নহয় ধৰি লোৱা।
এই বানপানী হোৱাৰ পিছত খেতি-বাতি ভাল হৈ জানো তোমালোকৰ ফালে নহয় ন?
উম নহয় মৰি যায় ন চব।
অ। সেই কেইদিন চাগে তোমালোকৰ বহুত অসুবিধা হয় ন?
উম অসুবিধা হয় বাৰু। মানে তোমাৰ আমাৰ মানে কি হয় পিছফালে পথাৰ আছে যে
অ।
পথাৰ সোপা মানে চব মানে ডুব যায় পানী হ'লে।
অ।
তাত থাকা ধৰি লও পুখুৰী-চুখুৰীয়ে হওক যিয়ে হওক চব ভত্তি হৈ যায় যে।
অহ।
দিগদাৰী হয় আৰু।
এনে সেইখিনি সময়ত চৰকাৰে সুবিধা আগবঢ়াই নাই বাৰু?
অ তোমাৰ এবাৰ আমাৰ বহুত মানে পানী বেছি হওঁতে আমিতো একদম ঘৰত থাকিব নোৱাৰো তোমাৰ ঘৰ আমাৰ ভৰি আধালে পানী হৈছিলে। তেতিয়া মানে আমি আমাৰ ওচৰতে ধৰি লোৱা স্কুল যে আছিলে আমি মানে সেই স্কুলতে আছিলোগৈ। এতিয়া ধৰি লোৱা তোমাৰ এনেকুৱা ধৰি লও কেম্পৰ মানুহবিলাক আহে যে
অ।
আ তেওঁলোকে আহি পেলাই ধৰি লোৱা তোমাৰ দালি, চাউল, বিচ কুট এনেকে বস্তু-চস্তু দিয়ে। আকৌ ধৰি লওক কোনো মাজে-মাজে ধৰি লওক সিহঁত যোৱাৰ পিছত আকৌ ধৰি লওক এডল আহে সিহঁতে আহি ফালে তোমাৰ চাহ-তাহ বনাই লৈ আহে।
অ।
চাহ বনাই আনি সকলোকে তেতিয়া মানে কি আমি চবতো একেলগে আছিলো ন গো তে গাঁৱৰ মানুহখিনি, মই ভাবিলো চবকে একেলগে খাবলৈ দিয়ে আৰু আমি গোটেইখিনিয়ে বহি কৰি খাওঁ আৰু তাৰপিছত আমাক কেইদিনমানৰ পিছত যেতিয়া পানী শুকাইছে
অ।
পানী শুকাত আমি ঘৰলৈ আহিলো, তাৰ পিছত ঘৰত চাইছো যে একদম গোটেই আমাৰ ঘৰ-চৰ একদম বোকা হৈ গ'লগৈ।
অহ।
এনেও মানে আমাৰ ঘৰবিলাক তোমাৰ মাটিৰৰে হয়, আমি ধৰি লও গাঁৱৰ মানুহ যেতিয়া
উম উম।
একদম তোমাৰ আমাৰ ত তলত মানে মাটি থাকে যে পাকাটো নহয়? একদম গো তে মাটিখিনি তোমাৰ একদম ঢিলা আঠা-আঠা হৈ আছে মানে ভৰিখন দিলে সোমাই যায় বোকা পিছল।
এ বহুত দিন মান আকৌ তাৰপিছত আমি ওপৰত বালি-চালি দি কৰি শুকাই কৰি লোৱাৰ পিছত অলপ বহুত কিনে কষ্ট হৈছে আৰু দিয়া।
অঁ অ অ।
তোমাক বহুতৰে কিবা এ বহুতৰে ধৰি লও ছাগলী পুহিছিলে, গৰু আছিলে। সেনেকে বহুতখিনি উটি ভাহি গ'ল অ অ অ।
বেমাৰো হয় নহয়?
উম উ উ উ। আৰু তাতে কি হ'ল মানে সেনেকুৱা ঠাইতে কিছুমানে চুৰু কৰি লৈ গল। বেলেগ কিছুমান মানুহৰ ঘৰৰ জীৱ-জন্তু বোৰ।
অ অ অ ঢি উ।
আমাৰ তোমাৰ গৰু পাঁচজনী আছিলে।
অ হ হ অ।
তাৰে তোমাৰ আমাৰ বান্ধি কৰি ভালকে থৈছিলে, তাৰ ভিতৰতো মানে কি হল আমাৰ দুজনী তোমাৰ নাইকিয়া হল। পানীতহে গ'ল নে কিহে হ'ল মানে বিচাৰি পোৱা নগলে আৰু দুজনীহে পোৱা গ'ল।
ঢি উ ঢি উ উম উ উ ঢি ঢি ঢি উ। হু চু বাকী আমাৰ এইফালে ইমান অসুবিধা নহয় বাৰু।
অ তোমালোকৰ তাত নহয় নেকি?
নাই আমাৰ এইখিনি অলপ মানে ওখ ঠাই ন। হয়তো
অ অ অ, অ অ। আমাৰো বাৰু তেনেকে প্ৰত্যেক বছৰে নহয়। কিন্তু কোনোবা বছৰত হ'লেও তোমাৰ একদম বহুত ভয়ংকৰ হৈ যায় আৰু
উম উ উ উ। যে বেমাৰ - আজাৰৰ বিষয়ত মানে কি এনেকে সচেতন হৈছিলে এনেকে সেইখিনি সময়ত, নিজৰ পানী হলে বেমাৰ হ'বই।
অ তোমাৰ তেতিয়া হেৰি মানে কিছুমানৰ কিবা খজুৱতি বেমাৰ হৈছিলে হা। কিবা গা-চা খজুৱাই কিবা হওঁতে, তেনেকে ধৰি লওক কেম্পৰ মানুহবিলাক তাই যে তেনেকে তোমাৰ হেৰি আচাৰ যে আচাৰ বুলি কয় যে। আচাৰ বাইদেউসকল তেনেকুৱা ধৰিলও তিনি চাৰিগৰাকী মান আহি পেলাই বেজি দিছিলে তাত থাকা মানুহখিনিক। কিবা-কিবি কাৰোবাৰ জ্বৰ হৈছিলে এই সৰু-সৰু পোৱালিবিলাকৰ জ্বৰ হৈছিলে। পানীত থাকা, সেয়া বেজি দিছিলে।
ঠ ই অ অ অ তেতিয়া এইখিনিও চোৱা-চিতা কৰিব লাগিব ন এইখিনি সময়তে।
অ ৰা আমি ভয়ে খাই গৈছিলো বোলো শেষ খাওঁ আমি বোলো, একে তোমাৰ আমাৰ আঁঠুলৈকে পানী তোমাৰ।
কু উ।
ঘৰ আৰু এইটো তোমাৰ প্ৰয়োজনীয় যিবিলাক ধৰিলওক কাগজ পাতি আছিলে ডুব উম তিতি গ'ল। সেইবিলাক বহুত দিগদাৰী হৈছিলে কিতাপ আমি ধৰিলও তি মই ধৰিলও তেতিয়া তোমাৰ। ইস্ আৰ ক্লাছ নাইন নে টেনত আছিলো। কিতাপ আছিলে কিতাপ বহীবোৰ তোমান তিতি গ'ল একদম বোকাত পৰি গৈ শেষ হৈ গ'ল।
উ উ উ অ এ আ চ, এ এ এ তোমালোকৰ যদি সেইফালে বানপানী হয় তুমি আগতে সচেতন হ'ব লাগিব মানে কি এইবিলাক যোনবিলাক এহ্ হা আ মানে প্ৰয়োজনীয় নথি-পত্ৰ সেইবিলাক এটা ট্ৰাংকত ভিতৰত ভৰাই কিনে। মানে সদায় এ এ এতিয়াতো বানপানী হোৱা দিন আহি আছে ন মানে নিজৰ মানে সদায় সজাগ হ'ব লাগিব। যে, কোনখিনি সময়ত আহিব চিনটো নাই ন।
এতিয়া আমাৰ মানুহবোৰে কি কৰিলে জানা, মানে চবে ভেটিটো উঠাই দিলে আৰু তলত কি কৰিলে চাং-চাং পাতে যে, তোমাৰ বাহেৰে পাতি পেলাই ঘৰটো এতিয়া আমাৰ এইখিনিত চব মানুহে উঠাই ললে মানে যাতে পানী হলেও যাতে তল মানে পানী খিনি তললৈকে থাকে। ওপৰত যাতে নাহে মানে চবে বাহেৰে তোমালোকে চিনি পোৱা নে নোপোৱা চাংঘৰ বুলি কয় যে। কোৱা তেনেকে মানে তোমাৰ বু বাঁহেৰে, বাঁহেৰে মানে পুতে, এতিয়া ডাঙৰ ডাঙৰ বাঁহ দি পুতি পেলায় বহুত ওখ কৰি দিয়ে, আৰু তাত তোমাৰ চিৰি তোমালোকে চি- চিৰি বুলিয়ে ক'বা চাগে আমি তাত মানে উঠি উঠিে হে ওপৰলে যাওঁ। এতিয়া মানে তোমাৰ পানী হলেও ধৰি লও ইমান মানে চিন্তা নহয় আৰু। মানে আমাৰ ইয়াত চব মানুহে মাটি উঠাই মানে। এনেকে বাহেৰে চাংঘৰ বনাই লৈছে।
আত্চ্ছা।
উম, আহিবা কেতিয়াবা আমাৰ ফালে।
অ খালি বানপানীৰ দিনত নামাতিবা আৰু।
অ এনে আহিবা এনে আমাৰ ইয়াৰ পৰিৱেশটোও ভাল দিয়া, তাতে পাহাৰ চাহাৰ আছে যে।
উম উম।
হেলে লাগে বাৰু। এ তোমাক ফল মূলো। ইয়াত তোমাৰ নদী আছে ফল মূল তুমি চব পাবা ইয়াত। আৰু এতিয়া তোমালোকৰ ফালে চাগে বহুত গৰম হয়।
অ।
আমাৰ কিন্তু তোমাৰ এতিয়া ফেনৰো মানে প্ৰয়োজন নাই একদম বহুত ধুনীয়া বতাহ আৰু আমাৰ মন গ'লে আমি নদী কাষ সৌৱাত বহি থাকো তাত ডাঙৰ ডাঙৰ শিল আছে। পানী বৈ থাকে, গছৰ তলত বহো খাব মন গলে ফল মূল খাওঁ। কিন্তু মানে আমাৰ ইয়াত তোমালোকৰ নিচিনা নহয় আৰু ধৰি ল হেৰি মানে কি বুলি কোৱা আৰু দোকান বজাৰ তোমালোকৰ নিচিনা ইমান বেছি নাই।
অ অ।
সেইয়াই আৰু।
দিয়া য'ত যেনেকে মানুহক দিছে সেনেকে থাকিব লাগিব তোমালোকে এতিয়া
উম, এনেই তোমালোকৰ ফালে কি বানপানী নহয়ে মানে এবাৰো হোৱা নাই নেকি?
নাই নাই আমাৰ ফালে এবাৰ হোৱা নাই কিন্তু।
উম, এনে তোমালোকৰ খেতি পথাৰ বিলাকতো নষ্ট নহয় চাগে ন?
নাই নাই নাই আমাৰ সেনেকে নষ্ট নহয় বাৰু।
উম।
তোমালোকে এইবা খেতি কৰিছে নে নাই?
উম কৰিছে। আমাৰ কৰে দিয়া খেতি। অনে চব বাছে তোমাৰ।
উম।
তোমালোকৰ গৰু আছে নেকি?
কি কৈছা?
গৰু গৰু।
গৰু আছে আমাৰ গৰু ছাগলী আছে হাঁহ।
উম, এই এতিয়া অলপ আগতে তোমাৰ উ গাখীৰ থৈ দিছিলো পনীৰ পনীৰে বনাব পাৰিম এতিয়া ফাটি গ'ল।
অ অ।
তাকে ভাবিছো বোলো পনীৰে বনাও নেকি?
অ ঘৰতে আছে তোমালোকে বনাই পেলাই খাব পাৰা ধুনীয়াকে।
উম তাতে মানে আজি এতিয়া মাছো হ'ল। আকৌ গাখীৰ খিনিও ফাটি আছে যে সেইকাৰণে বোলো পনীৰে বনাওঁ অলপ।
অ অ।
উ তুমি ভাত খালা?
ভাত তো মই খোৱা নাই।
উম।
এ চেলি আহিছে যে অলপ দেৰিকে ভাত খাম মানে।
অ, অ।
দিয়া তোমালোকে ভালকে সজাগ হ'বা। এনেকুৱা মানে এইকেইদিন এতিয়া বানপানী হোৱা দিন ন।
উম।
আমাৰ ফালে আহিবা কেতিয়াবা। আমাৰ এই মানে কি আমাৰতো ওখৰ যে জাগা ঠাইখিনি। ইমান লগতে পানী নহয় মানে।
অ। ভালেই দিয়া তোমালোকৰে আৰু।
অ, অ। দিয়া হ'ব দিয়া নহ'লে।
অ, হ'ব দিয়া। অ।